শুনিছা। হেল্ল'।
অ, শুনিছো।
হেল্ল'। অ শুনি শুনিছো অ'।
কি কৰিছা।
এনেই আছো।
খবৰ খাতি ভাল।
অ, ভাল ভাল।
ভাত, পানী কিহেৰে আজি।
ভাত - পানী তোমাৰ এনেই দালি, ভাত, চবজি তেনেকে আৰু।
অ'।
উম। এইবাৰ নহয় বা পূজাত ওলাবা ফুৰিবলৈ যাম।
ক'ত যাবা?
কালকাতা যাও বোলা তাত বহুত ডাঙৰকে পালে নহয়?
কলকাতা উম, পাৰি খালি বাজেটটো বেছি হ'ব নহয়।
তাকে বাজেটটো বেছি হ'ব তোমাৰ আমি এনেকুৱা কৰিব পাৰো দেই তোমাৰ আমি ট্ৰেইনৰ টিকেট কাটি
অ'।
এ চি কচ
অ।
এ চি দবাটো যে, সেইটো কাটি পেলাই যাব পাৰি।
উম, তাৰপাছত।
গৈ দিনত তোমাৰ চাই তিনদিনমান চাই
উম।
উভতি আহিব পাৰি আৰু আমাৰ অসমৰ নিচিনাকে তাতো কম্পিটিশ্যন হয় তোমাৰ। জিৰা যেতিয়ে থাকে পেন পেনডেল লৈ পেলাই। বহুতেতো সোণৰ পেন্দেলে বনাই দিয়ে। মূৰ্তি সোণৰ বনাই দিয়ে।
এনেও কলকাতাত ডাঙৰকে পাতেটো।
অঁ আমাৰ অসমৰ নিচিনাই আৰু কলকাতাটো। অসমতকৈ অকমান ডাঙৰ বুলিহে ক'ব পাৰি আৰু।
উম সে
যেনেকে বাহিৰত তোমাৰ গণেশ পূজাটোত ডাঙৰকে পাতে গণেশ চতুৰ্থী।
উম।
আমাৰ তেনেকে আমাৰ কলকাতাত হেৰিটো ডাঙৰকে পাতে।
উম।
দুৰ্গা পূজা।
উম।
আগতে কম ধেমালি নকৰিলো।
হু
উৎপাতো কৰো, ধেমালিও কৰো।
কি কৰিছিলা নু?
তোমাৰ আগতে গুটি পিষ্টল লৈ পেলাই খেলিছিলো পেলাই। দুৰ্গা পূজা মানে গুটি পিছল লৈ পেলাই উৎপাত কৰা আৰু। আমি কি কৰো গুটি পিষ্টল লৈ পেলাই দোকানবিলাকৰ আগফালে আগতে সেই মনত আছে নে নাই জানো তোমাৰ? পাঁচ টকাত ডাঙৰ ডাঙৰ বেলুন ভাই ওলোমাই থয় ফুলাই ফুলাই। গুটি পিষ্টল মাৰি মাৰি ফুটালো আগতে বহুত।
আগতে ওলাই গলে লৰাবিলাক বদমাছ থাকে নহ গোটেই ভৰিত পিষ্টল মাৰি মাৰি দিয়ে।
অ।
ইমান দুখ পাও। এহে চালেও চপজে চালেও ঢেৰ থাকে কিন্তু এনেকুৱা কৰে যে কোনো এটাও গমেই নাপায়।
অ। আমি কিন্তু এইবিলাক অশ ভাৱেই নাই কোৱা দেই ছোৱালীক মৰা মৰি। বেলুন ফুটোৱা তাৰপৰা তোমাৰ আকৌ সেইকেইটা লৈ পেলাই আমি পিছত চৰাই মাৰল ন চৰাই কত মাৰিব পাৰিম আমি।
উম।
এবাৰ মোৰ কি হ'ল মোৰ ব খুৰা লৰাটোৱে মোৰ চকুতে মাৰি দিলে গুটি চলী গুটি। তাৰপা মই চকু মেলিব নোৱাৰা হৈছিলো, গোটেই ফুলি মেলি।
উম।
তাৰমানে সি মাৰিছিলে মোৰ গালে। কেনেবাকে আহি পেলাই মানে চকু ফালে গুচি আহিলে আৰু। আহি চকুত পৰি গ'ল।
এনেও গালে মাৰিলেও সেইটো কিমান দুখ পায় চকুত মাৰিলেও কিমান বেছি দুখ পাব?
চকু মাৰিছে অ। উম। তাৰ পৰা আকৌ তোমাৰ পূজাত ৰাতি চাইকেল লও। তেতিয়াতো আৰু বাইক স্কুল নাই আমাৰ লগত আপুমি চবে চাইকেলে আও চাই চাইকেল মাৰি মেলি কিমান পেণ্ডেল ঘূৰি ফুৰো আমি পেণ্ডেলে পেণ্ডেলে।
উম।
ভাল লাগে আগতে। উম।
আগতে চাগে বৰ ফুৰ্তি কৰিলা ন?
সেয়ে আগতে বহুত ফুৰ্তী কৰিলো, জেলপি
তাৰ পা কি?
জেলপি কিনি খাও, আমি গৈ ঘূৰি ফুৰি। তাপা তোমাৰ ঘূৰি পকিয়ে মোৰ উঠি ওহা নাই। গুটি পিষ্টল লৈ যাও, তাৰপা গুলিয়া গুলি লাগো আমি, সেইবিলাক আও। তাৰপা আকৌ ৰাতিপুৱা কি হয়, ৰাতিপুৱা সোনকালে উঠো আৰু পূজা কিন। তাৰমানে ৰাতিটো যোনে তোনে গুটি পিষ্টল লৈ গুলিয়াই থাকে, আমি য'ত খেলোগে মানে।
অ'।
তাত আকৌ গৈ পেলাই ৰাতিপুৱা তোল দেই গুটি গুটিবিলাক বিচাৰি বুটলি আনোগে, তেতিয়া কিনিব লগা নহয় আৰু।
অ'। তাৰমানে একেখিনিয়ে চলাই দিয়া?
উম। লিখি কিনি গোটেই কাম চলাই দিও, হেল্ল'!
অ কোৱা?
অ।
মোৰ জানানে, লিখি-লিখি
ভন্টি, চাও।
কিয় মাতিছা?
এয়েই ফোন আহিছে।
অ'। হেল্ল'!
অ।
মোৰ জানে লিখি-লিখি মোৰ ডিঙিটো, ইমান লিখা গৈছে নহয়। তলে মোৰ কৰি মোহ কৰি, এনি টাইমো লিখিয়ে আছো ৰাতিপুৱা পৰা।
অ। উম। ম
মই, মই এনেকে লিখি আছো, কিয় জানানে?
উম। কিহৰ কাৰণে?
তাৰানে ঘৰত গয় মোৰ টেনচন ল'ব মন নাই।
অহ ইয়াত তাৰ মানে, আহিছা ঘৰলৈ আহিছা যেতিয়া আৰু আৰামছে ঘৰত থাকিবা খাবা খুবা সেয়া কৰিব
কাৰণ এ সেইবাৰ বিহুত মনত আছে তোমাৰ, মই ওলাব যে নাপালো। অ বিহু নহয়, পূজাত।
অহ।
লিখি লিখি এনিতাইয়ম।
অহ।
মোৰ তেনেকে ভাল নালাগে, তাৰমানে ঘৰলৈ গলে ইমান শান্তিত থাকে, তাৰমানে ইয়াত এনি টাইম লিখিয়ে থাকো, আৰু ঘৰত গৈয়ও সেইকেইদিন যোৱা কি শান্তিয়ে কওঁ ব নাই।
অহ।
নে কি!
উম-উম।
অহ।
তুমি কি ভাবা।
তাকে সেইবিলাক আজৰিই পেলাই আহিলে ঠিক হয় আৰু।
সেইকাৰণে কষ্ট কৰি আছো আৰু।
উম।
উম।
কিন্তু অকল ময়ে নহয় চবেই জানা ৰাতিপুৱা উঠিও সি। চবেই লিখিবলৈও লাগি যায়।
উম।
চবে সেইটয়ে ঘৰত কাৰো লিখিব মন নাই।
অ'
খালী এজনীহে প্ৰমীলা, তাই বোলে ঘৰত দেখিবগৈ তাই ধ্যান দিয়া নাই।
ঘৰত গৈ তেতিয়াহ'লে শান্তিয়ে থাকিবলৈ নাপাব দেখোন।
কেতিয়ালেকে যাব।
নাই আমাৰ -আমাৰ এই আৰু দুখন আছেগৈ যদিও মানে আমাৰ। তাৰমানে আৰু কেইখন মান আছে চাৰিখন মান হ'ল যদি আমাৰ টেনশন লাগিছে গোটেইখিনি কমপ্লিট নহ'ব বুলি কিন্তু তাই তেওঁলোকে এখনো ষ্টাৰ্ট কৰা নাই।
অ, নহবা লিখাত চাগে স্পীড আছে।
নাই।
উম।
আমাত কে শ্ল।
উম হয় ও।
মোতকেতো বহুত শ্ল'ও।
অ'
মই আগতে ফাৰ্ষ্ট নাছিলো হা ইয়ালে অহা পা। মই মানে বহুত বেছি লিখিব লগা হ'ল ন।
অ' বহুত লিখিব লাগে লিখোতে লিখোতে মানে বহুত স্পীড আহি গ'ল ভাতৰ ন'।
উম।
উম তাৰ মানে, অভ্যাসটোত হৈ গৈ থাকিলে তেতিয়া আহি থাকে।
সেইটোৱে।
উম।
জানা লিখিবও মন নাই যোৱা কাৰণেই
হুম।
মানে বে মেনকে মোক সোনকালে খতম সি হ'ল আজিও মেমে মানে নোটচ দিছে যে। মাত্ৰদচ মিনিট আছে হা
উম।
উম, তাৰপিছত মই হেনো ৰুমত গৈতো তোৰ দুবাৰ লিখিবও লাগিব বুলি। তাৰপিছত প্ৰথম মানে ফাৰ্ষ্ট বেঞ্চখনলে দিলে ফাৰ্ষ্ট বেঞ্চখনৰ সোণমেলিহঁত বহে। সেইটো মানে লিখালে সেই দছ মিনিটহে বাকী আছেগে।
উম।
তাৰপিছত মই জানা সোণমেলি বহীখনলৈ মই সেই দছ মিনিটত ইমানেই স্পীডলৈ লিখিছো মোৰ হাত - চাত বিষাই গৈছে। ই দছ মিনিট আগে কমপ্লিট কৰি অ' কমপ্লিত কৰি মেলি লৰা লৰিকে উঠি মেলি আহিছো।
উম- উম -উম।
চবেই আজি কৰিছে।
অ।
ত আহি মেলি ইয়াত কৈছে কিন্তু মই পেপাৰ কৰি আছো।
ভাল স্পীডটো আহিছে যেতিয়া ভাল। আহিব লাগে স্পিডটো।
এনে ইহঁতৰো বিও বহুত স্পীড আছে কিছুমানৰ মোতকে বেছিহে আছে।
অ।
কাৰণ সিঁহতৰ আগৰ পৰাই স্পীড আছিলে ন।
অ এতিয়া আৰু চাগে কি স্পীড বাঢ়ি গৈছে সিহঁতৰ।
অ এজনী আমাৰ আছে ৰবট বুলি ক'বা তুমি।
অহ।
তাইৰ নিচিনা কোনো নাই, কি স্পিডত লিখে বুলি কৈছোঁ। এই ইয়লাত বুলি কয় শ্বিলঙত। কি স্পিডত লিখে বুলি কৈছো।
অ সিহঁ তাতে আকৌ সিহঁতৰ তাৰমানে অফিচিয়েল যোনটো মাডাৰ লেংগুৱেজ।
উম।
সেইটোতো ইংলিচে হয় সিহঁতৰ হ'বলা।
হয় নেকি? অ সিহতি অ হেৰি নহয় খ্ৰীষ্টিয়ান নহয় খ্ৰীষ ষ্টানবিলাক কতো ইংলিছে।
খ্ৰীষ্টিয়ান বুলি নহয় মানে অও তাৰমানে কেইখনমান ষ্টেট আছে আমাৰ ৰাজ্য আছে নৰ্থ ইষ্টত। তেনেকুৱা তাৰ মানে ইংলিছ আছে কেইবাখনৰো তাৰমানে সিহঁতে ইংলিছতে হেৰি কৰি থকা যে লিখা - পঢ়া এইবিলাক।
দে সিহঁতি ইংলিছ
সিহঁতৰ সেইকাৰণে আ আগৰ পৰা স্পীডটো আছিল এতিয়া আৰু ইচ
আৰু সিহঁতৰ ইংলিছ ক'লে সিহঁতক ফৰণীয়না নিচিনা লাগে।
উম, উম। মানে সেইটো আও সৰুৰ পৰা সিহঁতে ইংলিছতে কথা পাতি থাকে যে।
উম সেইটোৱে।
সেইকাৰণে ফৰণীয়াৰ নিচিনা লাগে।
মোৰ জানে।
তোমাৰ অ।
কোৱা কোৱা কি কৈছে।
তোমাৰ লগত বোলো বহুত বহুত জেগাৰ আছে বুলি ক'ব লৈছিলো।